হেল্ল' হেল্ল' শুনি আছে নে? হেল্লো' হেল্লো' হেল্ল' হেল্ল' হেল্ল' হেল্ল' মোৰ মাতটো শুনা পাইছেনে হেল্লো' হেল্ল' হেল্ল' হেল্ল' অহা চ অ নমস্কাৰ ভাল ভাল শব্দত শুনি পাইছেনে
অ অ অ পাইছো
অ ইহৰ ওপৰত কব কওকচোন কিহৰ ওপৰত কয় বিষয়টো।
ফুডৰ ফুডৰ ওপৰত অ আপুনি আপুনি জীৱনত আহ কি কয় তাক সুষম খাদ্যৰ আপুনি কি মানে, গুৰুত্ব কি আপোনাৰ বাবে?
আ খাদ্য বুলি কলে আমি, আমি জীয়াই থাকিবৰ কাৰণে আ মে' খাদ্য খাবই লাগিব। অ এতিয়া মই মানে এতিয়া মধুৰিআম পাইছিলোঁ তাতে মুখত দিছিলোঁ। তেনেকুৱা ঘৰৰে মই ৰৈছিলো হয়।
অ অ ক?
খাদ্য আমাৰ জীয়াই থাকিবৰ কাৰণে আমি খাদ্য খাব লাগে। আৰু ভাল খাদ্য খাবা লাগে আৰু পৰিষ্কাৰ কৰি খাব লাগে।
হয় হয় এইটো প্ৰয়োজনীয় অ।
হয় আৰু পাৰিলে আ কেমিকেল যিবিলাক সাৰ জাতীয় মানে নিদিয়া তেনেকুৱা খাবলৈ চেষ্ট টা কৰিব লাগে কিন্তু আজিকালি আৰু ক'ত তেনেকুৱা মানে অলপ হলেও টো ঔষধ থাকেই তেনেকুৱা। আৰু, উম খাব খা খাৱা খাদ্য আমি নিজৰ সোৱাদৰ কাৰণেও খোৱা হয়। আৰু স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে আমাৰ খাদ্য খোৱা হয়। আৰু আমি আৰু আমি জীয়াই থাকিব কাৰণেও খোৱা হয়। অকল যে সোৱাদৰ কাৰণে সেইটোও নহয়। আৰু ভিটামিন এ বি, চি আদি এইবিলাকৰ পাবৰ কাৰণে আমি খাওঁ খাদ্য খোৱাওঁ অ হয়। খোৱাৰ খাদ্য বুলি কলে, হয় সঠিক খাব হয়
অ আৰু মোৰ বাবে সুষম খাদ্য হৈছে আৰু মোৰ বাবে সুষম খাদ্য হৈছে ধৰি লও আহাৰৰ য'ত শৰীৰৰ প্ৰয়োজনীয়, অহ য'ত যেনেকৈ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ভি ভিটামিন এ হওক, আ সঠিক মাত্ৰাত থাকিব লাগিব আৰু। ই আমাৰ শৰীৰৰ যি যি ৰোগ, অহ ক্ষমতা বিপ বিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰা আৰু মই উম দৈনন্দিন গামৰ বাবেও এইটো খুব প্ৰয়োজনীয় হয়। আৰু সেই উম ম উম হেলডি ৰাখিবলৈ মোক সুষম খাদ্যটো প্ৰয়োজনীয়, আপুনি বাহিৰৰ ফুড খায় নেকি?
মোৰ বাহিৰৰ ফুড খোৱা নাযায়। বাহিৰত ফুড খোৱা নাযায় এইটো কাৰণে তাত তেলবিলাক ভেজাল থাকে।
হয় হয়।
তেল থাকে সেইবিলাক গম পোৱা নাযায় আৰু কি ধৰন কি পদ্ধতিৰে আ ৰান্ধে, পৰিষ্কাৰ হৈ নে পৰিষ্কাৰ নোহোৱাকে ধৰিব নোৱাৰি। মই বাহিৰত খোৱাটো বেছি পছন্দ নকৰো। অ কেতিয়াবা হঠাতে যদি উপায় নাই আৰু তেনেক কে মানে এ দু দূৰত গলে তেনেকে হঠাতে মানে খোৱা যায়, পাৰা পৰিশ্ৰমত মোৰ ওচৰ জেগাত তেনেকে মই নাখাওঁ। বাহিৰৰ বিদেশী খাদ্যটো নাখাওঁৱে, মই না আমি নাজানো বুলি ক'ব পাৰি, তেনেকুৱা। যে সেইখিনি লোকেল আমাৰ অসমত যিহেতু টো চলে, সঘনাই সেইবিলাক জানো আৰু সেইবিলাক খাওঁ ঘৰতো চলি থাকে তেনেকুৱা। আপুনি।
মইয়ো ফাষ্ট ফুডৰ উচ্চ পৰিমানে উ যি যি বিলাক থাকে। চৰ্দি থাকে আৰু পুৰণি তেল বিলাক থাকে। টো মই স্কিপ কৰো খাওঁ ইমান নাখাওঁ এইটো উম। এইটো। খালে উম যি যি ৰোগ ব্যাধি এইটোও দেখা যায় আৰু।
উম।
আৰু হজম প্ৰক্ৰিয়া আহ এইটো। কঠিন হৈ পৰে যিটো ডাইজেষ্টিভ চিষ্টেমৰ কাৰণেও। তো মই খাওঁ ইমান নাখাওঁ। আৰু আৰু আপুনি ঘৰৰ। অ আৰু আপুনি ঘৰৰ খাদ্য আৰু বাহিৰৰ খাদ্য কোনটো ভাল পায়। নেকি আৰু এইটো। কি বুলি ভাবা পাৰ্থক্য কি বুলি ভাবা ঘৰৰ আৰু বাহিৰৰ।
ঘৰৰ বাহিৰৰ মানে ঘৰতটোতো মানে ভাল বুলি। ক'বই লাগিব যিহেতু। পৰিষ্কাৰ নিজে ৰান্ধা সহায় হয় হৈ থাকে। আৰু বাহিৰতো যিমান খিনি চাপ পৰিষ্কাৰ কৰিব লাগে তাহাত। সিমানখিনি নকৰে মই ভাবোঁ তেনে। নকৰে আমি বাহিৰত মচলা কিবা কিনি বহুত। ৰং দিয়ে তেনেকে। আমাৰ খাবলৈ ইচ্ছা যায় কিন্তু ইচ্ছা কৰিলে আমাৰ।
কিবা কিবি এ এতিয়াতো কিবা কিবি আছে। পানী মইল এইটোও মিশ্ৰণ কৰে ত। টো শৰীৰৰ কাৰণে খুব বেয়া।
পাম অইল হম পাম অইল কিছুমান মানে ব্যৱহাৰ কৰে কিন্তু। টো আমি খালেও আমাৰ ভয় লাগে ভয় কৰি খাওঁ আমি। কিবা হয় নেকি মানে। পেটৰ বহুতৰে আজিকালি বাতৰিত। ক'লাই এত।
অ আৰু এইটো খালে নে লিভাৰৰ ফেঁটি লিভাৰ। হৈ যায় আৰু কিবা -কিবি ৰোগ হৈ যায়।
আৰু মই ভাবো। যে বাহিৰত গ'লে নিজে কিবা সৰহৰ পাৰে বনাই অলপ নিয়াত। টো মানে ভাল বুলি মই ভাবোঁ যদি পাৰে আৰু। যদি হয়। অকণমান দূৰত গ'লে ওচৰত গ'লে নালাগে মানে দূৰত গ'লে অলপ। মান তেনেকুৱান। আপুনিও চাগে নিজে ৰান্ধি নিয়ে।
হয়, হয়।
ক'লে।
অ আৰু আপুনি পুৱাৰ জলপান কৰে নেকি?
হয় পোৱাতো আমাৰ জলপান হয় উম কেতিয়াবা। চাহ কেতিয়াবা ভাতো হয়।
অ ডালো ভাল হয় ডাল
হয় ডালটো ভাল ডালটো আমাক লাগে।
উম।
কেৱল ভজা খালে ভাজিটো খালে মানুহৰ অ সেই নহয়।
আপুনি আপুনি যদি ডালটো ডালটো যদি বনাও তেন্তে বৰচুণৰ। যিটো পানী আহে না এইটোৰ পৰা বনোৱা। ইটো ভাল হয় শৰীৰৰ কাৰণেও ভাল হয়।
হয় হয় মই গম পাৱা নাছিলো।
উম, ভাল হয় ৷
আৰু আজি আপুনি কি খালে দুপৰীয়া সাজত
মই অ নখালো মই ফ্ৰেণ্ডত ঘৰত আছো। এতিয়া আৰু আপুনি খাদ্যৰ অপচয় কৰে নেকি?
খাদ্যৰ অপচয় পাৰিলে নকৰো কেতিয়াবা হঠাতে মানে নহয় হঠাতে কেতিয়াবা হয় কেতিয়াবা বেছি হৈ যায় বা অপচয় হলেও মানে আমাৰ চিন্তা নাই। কাৰণ কিয় এই আমাৰ হাঁহ ছাগলী এইবিলাকে মানে দিয়া হয় কুকুৰা আছে সেইবিলাকে মানে উ খাই দিয়ে আৰু তেনেকে বেছি হলেও আমাৰ
মোৰ বাবে খাদ্য অপচয় কৰাটা আহ মই ভাল নাপওঁ পা কাৰণ এমন-এমন মানুহ আছে যিটো দিন গোটেই দিন আহ দিন খোৱা পায় না তো মোৰ বাবে খাদ্য উৎপাদনৰ বাবেও যথেষ্ট সময় আৰু পৰিশম বেয়া হয় তেন্তে মই খাদ্যৰ অপচয় কৰাটো ভাল।
হয় অ অপচয় নহয় কিন্তু অপচয় সেইটো মানে অলপ বেছি আমাৰ কিছুমান হয়-হয়-হয়-হয় অপ অ হয় পচি যোৱা বস্তু সিটো আমি ৰাসায়নিক যিটো সাৰ সেইটোত ব্যৱহাৰ কৰোঁ যিট টো মানে কিছুমান তেনেকে হয় আৰু পচন সাৰ বুলি কয়।
কি কি কি কি কি কৰা আপুনি এইটো যিটো কৈলে আপুনি
অ মানে এই যিবিলাক খোৱা খাদ্যৰ বাকলি বা কিছুমান বস্তুৰ পিয়াঁজৰ বাকলি জিকা ফল আদি আলু এইবিলাকৰ বাকলি থাকিলে আমি তাৰ মানে এটা প্লাষ্টিক হেৰিত অ টিঙত পানী তাতে তাতে থৈ দিওঁ কেইবাদিন থৈ দিলে তাৰ পিছত পানী খিনি তাৰমানে পানী খিনি তাৰপিছত অ যিবিলাক আমি ফল ৰোঁ অ হেৰি অ কি বুলি কয় এই ৰঙালাও আদি কিছুমান জিকা ভল জলক কি আৰু তাতে আমি পানীখিনি দিওঁ ৷ পানী খিনি দি তাৰ পিছত সাৰ হয় তাৰ পৰা চেহেৰা ভাল চেহেৰা হয় আৰু ফল বিলাক ভাল ফল দিয়ে তেনেকুৱা আপুনিও কৰিবচোন তেনেকুৱা
অ সেইকাৰণে মই জিগাই আছোঁ
হয়-হয় সেইটো ভাল ৷ হয় খোৱা খাদ্যবিলাক তেনেকে, আজিকালি মানুহে হয় হয় হয় ঠিক আছে ঠিক আছে অ।